অ ভাই কি কৰিছ।
এ কি কৰিবি আৰু ভাতটো খালো খাই পেলাই বহি আছো আগফালে তই কি কৰিছ ক
মই এইটো জিমলৈ আহি লগৰটোৰ ঘৰত ৰৈ পেলাই তোলৈ ফোন এটা বোলো কৰি লওঁ একদম পুৰা ৰেগুলাৰ গৈ আছোঁ।
তহঁতৰে ভাল আৰু পইচা থকা মানুহ জিম কৰিছ। বডি বনাইছ কেতিয়াবা আমাক কেতিয়াবা আমাক ভয় খুৱাবি কেতিয়াবা বাটে পথে। পালে আমাক অত্যাচাৰ কৰিবি
তই তই জিম লৈ পইচা থকা কাৰণে জিম লৈ তই ৰেগুলাৰ যাব নোৱাৰা কাৰণেই এৰিছো দেই আৰু পইচা কথা নাহে ইয়াত।
কিয় নাহে ইয়াত পইচাৰ কথা আহিব কাৰণ মোৰ পইচা নাই ন মই আকৌ এতিয়া যাবলৈ মন থাকিলেও মই যাবলৈ পইচা নাই না
ইচ ইচ হ'ব তুমি ৰেগুলাৰ মিলাব নোৱাৰা সেইকাৰণে তুমি নাই অহা
কথা কবলে আহে
জিম ললেই নহ'ব নহয় মেইনটেইন কৰিব পাৰিব লাগিব ন।
হয় ধন্যবাদ আপোনাৰ যি জ্ঞান প্ৰদান কৰিছে সেই জ্ঞানে মোৰ এই জ্ঞানৰ শিক্ষা উচ্চ স্তৰলৈ লৈ যাব বুলি মই আশা ৰাখিলো
বাকী বহুত দিনৰ খবৰ খাতি নাই দেখোন
খেতিত লাগিছো খেতিত।
হ'লেই নেকি।
নাই নাই ৰুবলৈ আৰম্ভ কৰা হৈছেহে। বাকী তহঁতৰ ক তহঁতৰ কি কৰিছ।
আমাৰতো দুচাহ বালো সেই পানী থাকোতে। এতিয়াতো বোকা দিয়া নাই আও আজিয়ে মানুহ এজন লগাইছো সি কঠীয়া তুলিবলৈ
অ', অ।
আইতাৰতো হাতখন ভাগিলে যে এইবাৰ ৰোৱা মেলা একোৱেই কৰিব নোৱাৰে
অ ত এতিয়া হাত ভাগিলে মানে বেছিকে হেৰি হৈছিলে নেকি
হাতখনটো ভাগিছিলে নহয় সোঁহাত খন এতিয়াতো ভাল হ'ল কিন্তু এই গধুৰ কামবোৰ গধুৰ বস্তু দাঙিব নোৱাৰে আৰু এইবোৰ মাটি ৰোৱা মাটিটো কঠীয়া তোলা এইবোৰ কাম কৰিব নোৱাৰে আৰু
ঠিকে আছে এতিয়া আকৌতো ধৰ আৰু কি হয় মানে বুঢ়া মানুহবোৰকৰো পতককে বস্তুবোৰ জইন নহয় নহয় জ জইন নহয়তো আৰু এনেকুৱা চিটুৱেচনত আকৌ যদি তই কিবা হাৰ্ড কাম যদি কৰিবলৈ দিয়ে। তেতিয়া আকৌ পটককে ফ্ৰেকচাৰ হৈ যোৱা চান্সটো বেছি থাকে না
সেইটোৱে সেইকাৰণে আজিকালি মই এনেকুৱা টান কামবোৰ কৰিবলৈ নিদিওঁ বৰ বেছি।
বাকী তোৰ ইন্টাৰণশ্বিপটো কেতিয়া আদায় হ'ব নে হ'ল
ইণ্টাৰণশ্বিপটো কি হ'ল আমাৰ দছ তাৰিখৰ পৰা হৈছিলে ন ঊনত্ৰিশ তাৰিখলৈকে হোৱা কথা আছিলে। তই বহুত দিন এই দেওবাৰ বুলিও গ'ল তোৰ কিবা কিবা ৰিজনত মানে তোৰ ক্ষতি কৰিবলগীয়া হ'ল, আমাৰ আমি ক্ষতি কৰা নাই মানে হেৰি ইটো ইন্টাৰ্নশিপটো নহ'লে
আহ।
তাৰপা তোৰ এতিয়া কেইদিনমান হ'ল তাৰপ এতিয়া কালি সমাপ্ত হ'ল বাকী আকৌ এক আগষ্টৰ পৰাতো সাত আগষ্ট মানলৈকে আকৌ নাটকৰ ৰিহাৰ্চেল হ'ব।
আহ অ'।
তাপা তোৰ সাত আগষ্টত নহ'লে আঠ আগষ্ট ইমান এইকেইদিনতে মানে নাটকখন কৰিব আৰু, প্ৰদৰ্শন কৰিব
বাকী তহঁতে ৰিপৰ্টো এনে লিখিলি নে নাই? কেতিয়া চাবমিট কৰিবলৈ কৈছে বাৰু?
ৰিপৰ্টটোৰ কথা মোৰ সিদিনা লগৰ কেইটাক সুধিলো সেহঁতে কৈছে হেৰি তোৰ আগষ্টত দিব লাগিব, আৰু সিদিনা আমি চাৰক শুধা মতে চাই কেতিয়া দিব লাগিব বুলি নকলে কিন্তু এইটোৱে কৈছে তোমালোকে সদায় আহি যিখিনি ইয়াত ঘটে যিখিনি শিকিলা সেইখিনিয়েই ৰিপ'ৰ্ট
অ' সেই এইচ ও দি চাৰে কৈছে নে?
এইচ ও দি চাৰ নহয় আমাৰ হে এইজন
প্ৰশিক অ' অ' এতিয়া মানে কথাটো মানে মই অলপ ইয়াত আছো যে ৰিপৰ্টটো আমি কেতিয়া চাবমিট কৰিব লাগিব মানে? মোৰ কি হ'ল কথাটো মই তোৰ ফটো খিনি বাৰু ফটো খিনি বাৰু আজি উলিয়াই মেলি আনিলো তোৰ ফটো খিনি ফটো তোৰ উলিয়াটো জামালা কথা দেই তই যদি তই ৰেগুলাৰ যদি ফটো মৰা নাই নহয় তই গম পাই যাবি, কি মই কি কলো শুনিবি মই প্ৰথমতে তোৰ ৰেগুলাৰ মাৰি গৈছিলো
অ'।
তাৰপিছত মানে কি হ'ল ফটো ধৰক কোনবা এদিনাখন এখন এখনহে মৰা হ'ল পাছৰখন মাৰিবলৈ পাহৰি থাকিলো। তাৰ পৰা আকৌ দুদিন মানত ধৰ তিনিখন মান মাৰো আকৌ ধৰ আৰু এখন মাৰি দিয়া হলে দুদিনৰ কাৰণে হৈ যায়। তেনেকে কৰোতে কৰোতে মানে মোৰ খেলিমেলি হৈ গ'ল চব বস্তুবোৰ। তাৰ পিছত কি কৰিলো তোৰ মই তোৰ দুদিন আজি আৰু আৰু এটা দিনৰ সৈতি মানে ফটোখিনি মাৰিছো মাৰি পেলাই মানে ডেট টো অকণমান চেঞ্জ কৰি পেলাই বনাই দিছো চেট জি পি টিত।
হয়।
কিন্তু চেট জি পি টিত চেঞ্জ কৰোতে মানে এদিনত পচটাকেহে থাকে। মোৰ মানে চাৰি-পাঁচটা মান ডিভাইচ লৈ পেলাই কৰিবলগীয়া হৈছে কাম খিনি।
অহ আমাৰ সেই তোৰ প্ৰতিদিনে ভিডিঅ' বা সেই ফটো ৰাখি যোৱা হয়, গ্ৰুপত দি যায়। ল'ৰা এটাক মাতে সেইটো দায়িত্ব দি থৈ দিছে।
অ আচ্ছা।
হয় আমাৰ সেইটো ক্ষেত্ৰত বেছি তো অসুবিধাৰ সন্মুখীন নহ'ম চাগে আমি।
অ-অ ঠিকে আছে। আমাৰ বাৰু মই এতিয়ালৈকে ফটো-ফটোত বাৰু অসুবিধা নাই। বাকী ৰিপৰ্ট লিখা কেনেকে লিখিবি কি কথা সেইখিনি আলোচনা কৰিছ' নিকি তই? নাই কৰা নহয় একো?
নাই আমাক কৈছে তোৰ পাঁচ-ছয় জনকে এটা গ্ৰুপ বনাই লোৱা গ্ৰুপ অত আলোচনা কৰি লোৱা, নাই গ্ৰুপত নিদিয়ে। শুন আকৌ পাঁচ-ছজনকে তোৰ গ্ৰুপ বনাই লোৱা গ্ৰুপত আলোচনা কৰা আৰু সেইটো গ্ৰুপে মানে এটাকে ৰিপৰ্ট নবনাবা কিন্তু অলপ মিলাকে মানে বনোৱা আৰু।
অ-অ-অ।
টা একে হ'ব নালাগিব।
অ।
সাল-সলনি ঘটাই তেনেকে বনাবলৈ কৈছে। গু
ঠিকে আছে তেতিয়া বাৰু। আমাৰ মানে কি হয় যে আমি বহুত খিনি ধৰ বহুতক আগতে কৰা বা আকৌ আমাৰ আগৰ টিচাৰক তেনেকে সুধিছোঁ সুধি পেলাই মানে তাকে পাইছোগে যে যিটো এফৰ পেপাৰ চাইজৰ ফটো মানে পেজ হয় ন' সেই পেজ ত' প্ৰথমতে ওপৰত মানে ফটোখন লগা লগ লিখি পেলাই তলত অকনমান কথা লিখিলো মানে দুখন ফটো লিখিব লাগিব এখন ত'যেতিয়া আমি গৈছো তাৰপা এখন আকৌ যেতিয়া আমি উওলতি আহিছো
অ',
তাৰ পিছত আমি মানে সেই প্ৰথমতে যিখন গৈছোঁ মানে, সিদিনাখনৰ সেই অ'- ফটোখন প্ৰথমতে প্ৰথম পেজত ডে ওৱান বুলি লিখিলো তাৰ তলত অকণমান কি কৰিলো লিখিলো স্কুলত তাৰপাছত তাৰপিছত আকৌ তলত ছেকেনখন ফটো লগাই পেলাই তাৰ তলত কি কৰিলোঁ মানে অলপ লিখি দিম আৰু।
কি তোৰ এদিনৰ কি দুখনকে ফটো তুলি মানে দুইখন লগাব লাগিব তাত।
অ, আমাক মানে এদিনত দুখনকে ফটো তুলিব লগা আছে যেতিয়া আমি গৈছো আৰু যেতিয়া আহিছো।
এইটোতোতো প্ৰথমতে কব লাগিছিলে ন' তেতিয়া আমি ৰাখি যাব পাৰিলো হয়।
তহঁতৰ কথা কি নাজানো, আমাক কিন্তু আমাক প্ৰথমতে কৈছে দেই।
আচ্ছা। আমাৰ এই ফটো সদায় ৰাখি যাবলৈ কৈছিলে। কিন্তু এই ওলোৱা সময়ত এখন আৰু সোমোৱা সময়ত এখন তেনেকে মানে মেনশন কৰি দিয়া নাই আৰু।
অ' নহয়, তহঁতৰ কথা এটা আছে। তহঁতৰ তত্ত্বাবধায়ক সেই যিহেতু তহঁতে ইউনিভাৰ্চিটিৰ ভিতৰতে কৰিছ, গতিকে সেইখিনি কথা মানে যিহেতু আমাৰ তহঁতৰ লগত শিক্ষকসকল আছে, গতিকে শিক্ষকসকলৰ ষ্টেটমেন্টে হৈ যাব। আমাৰ আকৌ ধৰ তোৰ চুপাৰভাইজাৰ আমি যিখন স্কুল গৈছোঁ, সেইখন স্কুলৰ হেড মাষ্টৰে চুপাৰ ভাইজাৰ। চুপাৰ ভাইজৰে চাৰ্টিফিকেটখন চুপাৰভাইজাৰ চাৰ্টিফিকেখন দিছে বাৰু, নিদিয়াকে থকা নাই। তাতো তেখেতে যিখিনি লিখিব লাগে, সেইখিনি লিখি দিছে। বাকী মানে আমাক কৈছিলে যে, তোমালোকে ৰাতিপুৱা গৈছা আৰু ৰাতিপুৱা আহিছা। তাৰ দুখন ফটো তোমালোকে দিব লাগিব লগতে যি খিনি কৈছে, সেইটো জাষ্ট সৰুকে এক পেৰেগাফত লিখিব লাগিব, সেইবুলি কৈছে।
অ' - অ'।
তাকে তেনেকে বনাইছোঁ। আজি মই ৰিপৰ্টটো লিখিম বুলি ভাবিছোঁ। মই মানে ইমান চিন্তা কৰি থকা নাই এইটো কাৰণেই যে তোৰ যিহেতু এপেগাফ এপেগাফহে লিখিব লাগে, ফটোখিনি লগাই দিব লাগে আৰু লিখিব লাগে। বাছ, সেইখিনিহে। সেইকাৰণে মই ইমান উম,
প্ৰথম এদিনতো খোৱা ব্যৱস্থা কৰিলে আমাৰ সত্ৰত থকা ল'ৰাজনে খোৱা মানে টো আৰু কেক এটাইটো জুচ খোৱালে এদ-এদিন ফালেতো আমাৰ নতুনকৈ অহা শকতকে বাইদেউজনী যে
অ', অ',
লখিমপুৰৰ পা আহে।
গম পাইছো।
সেই গৰাকী মেমে এহেজাৰ টকা দিলে আমাক সেইদিনাও আমি কেকও কেক আৰু জুস খাইছিলো হ'বলা।
অ'।
তোৰ কালি আকৌ আমাৰ নতুন যোন জনে টোৰ এই ইন্টার্নশিপটো কৰিছে সেইজনেটো বহোত খোৱালে।
উম।
তাৰপৰা আকৌ কালি এইচ অ ডি ছাৰ আৰু এই লগ জ্যেষ্ঠ চাৰ জন আহিছিলে।
উম।
সেইজনে আকৌ প্ৰথমতে চাৰে পাঁচশ টকা দিলে দেই। ইন্টার্নশিপৰ ল'ৰা ছোৱালী খিনিয়ে কিবা খাবা বুলি। তাৰপা জ্যেষ্ঠ শিক্ষকজনেও কৈছে পাঁচশ টকাৰে হ'ব জানো? লোৱা, আৰু পাঁচশ টকা লৈ লোৱা। মানে এইটো টোটেল এহেজাৰ টকা উঠিলে আৰু।
অ' অ'
অ' তাৰপৰা আমাৰ ল'ৰা লগৰ দুটাক দিলে এহেজাৰ টকাটো, হেৰি কিবা বজাৰ কৰি আনিবলৈ। তাৰপৰা চবেই ক'লে আৰু সেই এতিয়া নাখাওঁ, আমি আগষ্টৰ ফাৰ্ষ্ট দিনা চব গোট খামেই যেতিয়া সেইদিনা খাম, তেতিয়া যেনিবা সেই কলেজৰ পিছৰ কলেজ হ'ব যে, তেতিয়া ভোকো লাগিব ন।
সেইটো হয় অ'
সেইকাৰণে তেতিয়ালে থৈ দিলে আৰু, এতিয়া আমাৰ সেই ইণ্টাৰ্ণশ্বিপ কৰা ছাৰজনে, এহেজাৰ টকাটো থৈ দিছে আৰু।
ঠিকে আছে, ঠিকে আছে। অ' তেনেকৈও ভাল আৰু আমাৰ আকৌ কি হ'ল মানে তেনেকে খোৱা বোৱাটো আমাৰ বাৰু আমাৰ কাৰণ স্কুলত হে কথা নাই, মিটিং মিলতো ছাত্ৰ-ছাত্ৰীসকলে খাই হ'লেও মানে মইতো হেৰি কালি মানে ছাত্ৰ-ছাত্ৰী সকলক তোৰ এনেকে এটা জুচ, এটা মানে দহ টকা টকীয়া সেই তেনেকুৱা এটা তাৰপৰা লগতে কেক এটা খোৱালো আৰু ছাত্ৰ-ছাত্ৰীও বেছি নাছিলে বাৰু। তাৰপিছত আকৌ শিক্ষকসকলৰ ত এনেকে হোটেলৰ কিবা মিঠাই, ভুজিয়া এনেকে আনি পেলাই খোৱালো, তাৰ পাছতে সিমানে আৰু।
অহ, সমগ্ৰ গোটেইখিনি কিমান মান খৰছ হ'ল?
অ' গোটেইখিনিৰ মোৰতো কিমান মান খৰচ আছে চাগে? চাৰিশ মান টকা খৰচ হৈছে চাগে।
অ' বেছি হোৱা নাই বাৰু।
বেছি নাই হোৱা, মানে ল'ৰা-ছোৱালী নাইয়েই ন, তোৰ এতিয়া ল'ৰা-ছোৱালী তাত এ পোন্ধৰ জন নে কিমানহে আছে।
অ' সেইখন স্কুলতো অকলে গৈছা নে আৰু লগত কোনোবা গৈছে?
অ' নাই, মোৰ লগতে আৰু বেলেগো আছে মানে, বেলেগ ডিপাৰ্টমেণ্টৰ হয়। আগতে চিনি নাপাওঁ বাৰু, এতিয়াহে সেই দেখিছোঁ। আমাৰ ইয়াৰে হয় বোলে।
অ' আমাৰ ছেমৰে ন'?
আমাৰ ছেম- আমাৰ ছেমিষ্টাৰ হয়। তাৰ পিছত আকৌ হেৰি- এ কথা এটা হ'ল। এইচ অ ডি ছাৰে মানে তঁহতক চা খাবলৈ আহিছে, হয় নাই?
হয়।
আমাৰ আকৌ আমি যিকেইটা লৈছোঁ, সেইকেইটা আঁতৰৰ কেইটাই লৈছোঁ। এতিয়া মই, মোৰ ঘৰ ইমান দূৰ হয় ইউনিভাৰ্চিটিৰ পৰা। গতিকে এতিয়া মই সদায় তালৈ অহা-যোৱা কৰি থকাটো মোৰ কাৰণে সম্ভৱ নহয়। কাৰণ এতিয়া খেতি পথাৰৰ দিন, ঘৰতো অকণমান পৰিস্থিতি বেয়া তো। বহুতখিনি তো এতিয়া যোৱা-অহাৰ নামতো যেনে নহয়তো ষাঠি-সত্তৰ টকা খৰচ নহয়, তোৰেতো হৈছেতো ন' খৰচ।
এই বহুত খৰচা। তোৰ সপ্তাহটো চলিবলৈ তোৰ তিনি-চাৰিশ টকা তেল খৰচ হয়।
অ' সেই তেলৰে খৰচ আকৌ। তই এতিয়া সদায়তো তহঁতে তেনেকে তো টিচাৰসকলে ব্ৰেড কিবা-কিবিতো দি নেথাকে ন'। কিবা এটাতো নিজেওতো খাব লগা হয়।
সেইটোৱে। প্ৰথমতেতো কৈছিলেতো কেইদিনমান টিফিন লৈ যাবলৈ। কিন্তু ঘৰৰ পৰা টিফিননো কি নিবি? টিফিন বুলিলে আৰু এক্সট্ৰা খৰচ এটা আহি যায় ন'।
অ' সেইটো আৰু টিফিন নিবলে নো টিফিন চবেই নিনিয়ে, কিছুমানে নিব, কিছুমানে নিনিয়া আকৌ তেনেকে মুকলিকে মানে খাবলৈ মই বিশেষকে ভাল পাওঁ অ'- বা কি বেয়া পাওঁ। তহঁতে কি
মোৰ- মোৰ- মোৰো সেইটোৱেই। মোৰ অসুবিধা পাওঁ মই চবৰ আগতে।
অ' তেনেকে খাবলে মানে ইমান ভাল নালাগে, আৰু সেইটো কিবা এতিয়া যে ভাল নালাগে। গোটেইখিনি ল'ৰা-ছোৱালী যদি আনিছে, গোটেইখিনি ল'ৰা-ছোৱালীয়ে ক'ৰবাত বহিছে, বহি পেলাই খোৱাতো বেলেগ কথা আৰু তো এতিয়া নিবি কি? কি কওচোন বা তই? এ দালি, ভাজি, তো ভাত একসোপাতো নিব নোৱাৰি ন। নিলেতো ধৰ তোৰ সেই ব্ৰেড-ব্ৰেড নিয়া বা ৰুটি বনাই নিয়া নিব লাগে ন, এতিয়া ৰুটি লাগে বুলি কলোঁ তোৰ যেনে হ'লে তই একসপ্তাহ তাৰ কাৰণে তই আটা এক কেজিতো আনিব লাগিব দুটাকে ৰুটি নিলেও, আকৌ ব্ৰেড আনিলেতো দুদিনত লাগিব আজিকালি ব্ৰেড দেখোন বিশ ত্ৰশ টকাৰ তলত নাপায় এ
অ সেইটোৱে আকৌ তো অকল দুটা দিলেই নহ'ব নহয় তোৰ লগৰ কিছুমানে নানিব আকৌ সিহঁতক এৰি খাবলৈও মন নাযাব তোৰ দুই তিনিটা এক্সট্ৰাকে নিব লাগিব ন
এইটোৱে মোৰো এতিয়া মানে মোৰ সেইবোৰ সমস্যাতকৈ ডাঙৰ কথাটো হ'ল এতিয়া ঘৰতে মোৰ মোৰ ধৰ দেউতাৰো অকণমান অসুখ হৈ আছিলে কাৰণ এতিয়াটোতো সেইদিনাখন মই মি মেডিকেলৰ পৰা আনিছো তহতে জানয়ে সেইটো কথা আৰু খেতি পথাৰৰ দিন মানে কি ঘৰত থাক যদি মই এতিয়া মই বিদ্যালয়লৈ যাও আঠ পঞ্চল্লিশত বা নটা বজাত গতিকে তাৰ আগৰ অকণ সময় মই ঘৰত কাম কৰিব পাৰো।
পাৰিম ন আৰু আহোতো তিনিটা বজাত মই গুচি আহোঁ গতিকে আহি পেলাই ইটো সেইটো কাম কৰিব পাৰোঁ। কিন্তু তহঁতেতটো ধৰ তেনেকে টাইমটো মিলাব নোৱাৰো ন অহালে কেতিয়াবা দেৰি হৈ যায় সোনকালে ওলাই যাব লাগে ঘৰৰ পৰা।
হয় হয় আজি পৰা সেই নতুনকে কাম এটা কৰিছো নহ।